থৈছা।
মই শুই আছিলো উঠিছোহে, তুমি?
মই তোমাৰ ভাত বনাই আছো।
অ', ভাত কিহে বনাইছা?
ভাত আজি কল পচলা কে আনিলো কল পচলাগে বনাও বুলিয়ে ভাবিছো।
অ', এই মোকো শিকাই দিয়াচোন কেনেকৈ বনাই ময় বনাই চাম।
অ, উ হেৰি কলপচাৰো আনধা হা আনি পিনি তুমি ওপৰৰ মানে যোনটো তৰফ থাকে
অ'।
তৰবটো তুমি সেইটো মানে হে বঢ়া নকৰে আৰু পেলাই দিব লাগে আৰু। ধাৰ মাজত যোনো কোমল কোমল
অ'।
সেইটো তুমি আনিলা আনি পিনি তুমি পিহনাত কাটিলা বা তুমি কটাৰীয়ে সৰু সৰুকে কাট লা হ'ল আও।
অ সে কি কলৰ হেৰি ল'ব লাগিব কোনটো গছৰ? মানে কলৰটো প্ৰতি বিভিন্ন প্ৰকাৰ থাকে।
অ', কি হলে হ আৰু উম তোমাৰ ভীম ভীমকল অ ভীম ভীমকল ভাল আৰু। হম।
তাৰপিছত অ
কাটি পিনি তুমি তুমি দালিৰ লগতো বনাব পাৰা আলু দি পিনি। মই, দালি আলু দিবনাইছো।
অ'।
তোমাৰ তেলত, তোমাৰ হেৰিখিনি পচলা খিনি অকমান ভাজিলো। ভাজি পিনি, তোমাৰ সেই দালিখিনি অকমান তিয়াই থৈছিলো।
অ'।
তিয়াইপিনি, সেৰি পচলা খিনি ভাজি থাকোতে, অকমান ভাজি তোমাৰ দালিখিনি দি দিলো।
অহ,
ভাজিখিনি, তোমৰ মছলা দিয়ে দিছো। মছলা দিলে ভাল আৰু তাৰপৰা তুমি আলু জগত দিও বুলি আলুও দি দিব পাৰা।
অ, মই এই মাংসৰ লগত খাইছিলোঁ বাৰু এবাৰ।
মাংসৰ লগত খাইছিলা।
অ, এ বৰমাই বনাইছিলে। বৰমাহতৰ ঘৰত খাইছিলোঁ।
উম। মাংস লগতটো খাই ভাল লাগে, অ' মাংস লগতো বনাই। একে তেনেকেই, বনাই আৰু বনোৱাটো।
অ, সেইটো কথা, এ, ময়ো মানে বনাম বুলি ভাবো।
উম।
পিচে সেই বনাব নাজানো আকৌ।
এ, বনাবলে বহুত সহজ হয়।
অ' বৰমাকো সুধিম বুলি পাহৰিয়ে থাকোঁ। এতিয়া তুমি আজি কলোলে, মনত পৰিছে। উম, তাপা, আৰু বেলেগ কিবা ব্যঞ্জন? নে সেয়াই?
মই সটাই দি, বনাইছো।
অ', অ'।
তাৰপিছত তুমি জলকীয়া দিব পাৰা
অ'।
মছলা, মছলা মাংসাত দিয়া মছলা খিনিও, দিব পাৰা। কম পৰিমাণে দিলে হয় আৰু কিছু মানে খাব নোৱাৰে ন? ইমান হেৰি জ্বলা, চলা? অ', সেইটোৱে ল, জালুকও দিব পাৰি, জালুকও দিব পাৰি
উম, মানে ধৰা এই পানী লাগি থাকিলে, বা জ্বৰ উঠিলে।
উম, কলপচলা মানুহৰ কাম, কলপচলা মানুহৰ কাৰণে বহুত উপকাৰী হয় ন।
উম, এই তেজৰ কাৰণে বহুত ভাল। আৰু এই, থাইৰইড বেমাৰটোৰ কাৰণেও ভাল।
খোলা ঠাই আৰু
আমাৰ মানে দেউতাৰ হৈছিলে, তাৰপিছত তেতিয়া মানে বহুত খুৱাইছিলে কলপচলা।
উম।
তাৰপিছত তেতিয়া কৈছে আৰু মানে, কলপচলা খালে বহুত ভাল বুলি কৈছে। তেজু আহে, তাৰপৰা থাইৰয়ডক দ কাৰণেও ভাল, মুখ ফুলা বা ভৰি ফুলাবিলাক বন্ধ হৈ যায়, বুলি কৈছিলে আও।
অ, তেনেকে তোমাক কচু সেইটো থুৰটো যেন সেইটোও ভাল।
কেনেকে বনাইনো, সুধি লৈছো আৰু
অ, কচুটোতো তোমাৰ তেনেকে খোৱাম, কচু আনি পানি তোমাৰ থুৰটো আনি পেনি কাটি ললা, কাটি পিনি তোমাৰ আলু আৰু হেৰিৰ লগত তোমাৰ কচুটোয়ে অলপ বইল কৰি লব পাৰা।
অঁ,
নকৰিলেও হয় কিছুমানে কৰি লয় বাৰু।
গম পাইছো অ',
কচুতুটো অকণমান ভাজি পিনি
অ',
তোমাৰ আলু চালু বিলাহী দি দিব পাৰা কণ বিলাহী দিলেও খাই ভাল লাগে লগত।
সচাকে কচুঠোৰ বহুত ভাল লাগে আকৌ উ, আকৌ মানে কচু তোমাৰ ধৰা এই দালিত দি পেলাইও যে খাই এই পিটিকা কৰিও যে, খাব পাৰি অ', সেইটো কছুও ভাল লাগে।
সেইটোও ভাল লাগেটো তোমাৰ সিজা কচুতও হ'ব লাগে। অকমান মানে কঠুৱা থাকে ন সেইটো ভাল অ' নিখিজে কঠোৱা থকাটো ভাল নহয়। খাবলে।
তাৰপা আকৌ আৰু অ-অ আৰু এটা আছে কিবা কচু চু এনেকে পাতত দিয়া বুলি কয়।
মইটো নাই শুনাবা মই অ'
মিহিকে আৰু তাৰপৰা টেঙা দি দিয়াৰ পিছত সেইটো খাই বহুত ভাল লাগে।
অ',
অকণমানকৈ ল'ব লাগে তুমি ধৰা চাটনি যেনেকৈ
অ' অলপমান কম পৰিমানে এনে ভাতৰ লগতে খাব পাৰি আৰু। উম,
তুমি আৰু এটা বস্তু বনাব জানা নি?
কি কোৱাসোণ?
এ খৰিছা যে,
অ-অ জানো।
কেনেকে বনাই নো কোৱাচো?
তুমি হে বাহৰ গাজটো আনিলা।
অ'
আনি পিনি পিহনাত হে কাটি ল'লা আৰু।
অ',
তাৰ তোমাৰ ৰ'দত শুকুৱাব লাগে অকনমান।
অ'
ৰদত শুকুৱাই লৈ টেঙা-চেঙা দি এনেকে বনাব পাৰিআৰু।
অ তাৰ পৰা আচাৰো বনাব পাৰি নহয় ন
অ আচাৰো বনাব পাৰি
মানে খৰিচাটো হোৱা পিছতহে বনাব পাৰি চাগে
পিছত আচাৰ বনাওতে শুকুৱাই মেলি তোমাৰ তেলত অকণমান ভাজি
অ'
জলকীয়া চলকীয়া দি তাৰ পিছত আকৌ মাজে মাজে ৰদত উলাই দিব লাগে আৰু তেতিয়া ভেকুৰ নধৰে আৰু
অ অ এই খৰিচাটো খাই বহুত ভাল লাগে আকৌ
ভাল লাগে মই বহুত ভাল পাওঁ মাছৰ লগত খাব পাৰি নহয় অ
অ তো খাই পোৱা নাই বাৰু
উম সেই তেনেকে আগতীয়াকে ভাজি দি পিনি খৰিছা কন
অ
তাৰপিছত তোমাৰ মাছটো বনাই যেনেকে মাছ যেনেকে বনাই তেনেকে বনাই পিনি
অ বুজিছো অ আৰু মানে তোমাৰ এতিয়া ধৰা গৰম দিন আহিছে আৰু এই পইতা ভাততো তো এতিয়াও গৰম দিনততো চবতকৈ ওপৰতে হয় উম, আৰু সেই পানে পইতা ভাতৰ লগত যদি তুমি খৰিচা কণো লৈ লোৱা
উম, লহুল দা ভাল লাগেহ লগত মিক্স জলকীয়া উম
পিটিকা অকমান। কালি মানে বত বতৰটো অকমান ৰ'দ বতাহ মানে কালি বতৰটোত খাবলে ভাল, আৰু কালিটো পূৰা ৰ'দ দিছে। উম, উম, বৰষুণৰ বতৰতহে খাব। অ', আৰু তোমাৰ ৰাত ৰাতি মানে তিয়াই থৈ দিব লাগে পানীটো।
উম, আৰু পইতা অ', পইতা ভাতটো উপকাৰী হয় ন'। পেটৰ কাৰণে পেটটো ঠাণ্ডা
আৰু অ', গৰম দিনত খালেতো বহুত ভাল। সেইটোৱে।
এ, দেউতা। অ', দেউতাহঁতে কয় নহয়, আগৰ দিনৰ সেই পইতা ভাত খাইয়ে স্কুল যায়।
অ'। সেইটোৱে আৰু মানে মানুহে তোমাৰ সবলো আছিলে নহয়। কাম বন কৰিবলে আগৰ দিনতোটোহে কিমান কাম আছিলে। আজিকালিহে ধৰা এতিয়া আধুনিক যুগ বুলি বহুত বেছি অ', এতিয়া আগৰ দিনৰ মানুহ এতিয়া চাবাচোন এতিয়াও মানে স্বাস্থ্য কিমান মানে সবল হৈ থাকে। ইন' আৰু আজিকালি দিনৰ চাবা ল'ৰা ছোৱালীবিলাক।
আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে বেমাৰ হয়, তোমাৰ কি
উম, আৰু সিহঁতবিলাকে এতিয়া এইবোৰ পইতা ভাত বা তেনেকে মানে খৰিচাহ সেইবিলাক চিনিয়ে নোপোৱা হ'ল। পচলা অ', আমিবিলাকে বাৰু অলপ পালোৱে।
অ'।
উম, আৰু বিলাকতো ধৰা স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী হয়।
অ', অ ভেদাইলতা বৰ খাই পাইছা নাই।
ভেদালতা বৰ নাই পোৱা, নাই পোৱা।
নাই পোৱা, সেই ভেদাইলটো আনি তুমি ধুনীয়াকে ধুই মেলি থলা, তাৰপিছত পিচি এই পটাত পিচি পেনি
অহ।
পি-পিঠা যেনেকে বনোৱা পিঠাগুৰি অকণমান দি পেনি ভাজি পেনি এনেকে বনাই খাব পাৰিবা তাৰ লগতো খাব পাৰি। খাই ভাল লাগে বহুত ভাল লাগে। তোমালোক বনাই আৰু কেতিয়াবা কেতিয়াবা।
এইবোৰ খাব লাগে দেই। নিজৰ স্বাস্থ্যৰ কাৰণেই ভাল, সঁচাকে। আ, আগতে খাইছিলো বাৰু দেই, মানে এইবিলাক ধৰা খৰিচা হওঁক বা কল পচলা হ'ক, কলডিল হ'ক, মানে আকৌ মাছৰ জোল তোমাৰ আমলখি লগত দি বনাই। অমৰা লগত দি বনাই আমাৰ ঘৰত, তাৰপা চাঙৈটেঙা। অ'।
আগটোদি বনাই, খাই ভাল লাগে। আৰু তোমাৰ সেইটোত এটা গোন্ধ এটাও ওলাই থাকে চাবাচোন, ধুনীয়া ধুনীয়া ৱাই
অ', মই আকৌ হেৰি তোমাৰ নৰসিংহ, ভেদাইলতা দি যে বনাই, মই সেইটো মাছৰ জোল খাই একদম বহুত বেয়া পাওঁ মানে।
সেইটো বেয়া পোৱা, সেইটো কিন্তু বহুত কাম
বহুত অ', উপকাৰী হয়। তাৰপিছত ঘৰত গালি দিয়ে মানে। ভাল বস্তু যে নাখাওঁ। অ', খাবলে মানে কিবা এ, ভাল নালাগে। কিন্তু মই এই চাঙৈটেঙা জোলটো বহুত ভাল
অ', তুমি কিবা এটা বেমাৰ-চেমাৰ হ'লে চাবাচোন তোমাৰ ঘৰত সেইটোয়ে খাবলে দিয়ে।
অ', প্ৰথমতে। উম, তেজ আহিবলে আকৌ গাত।
উম, আকৌ কুচিয়াও তেনেকে তোমাৰ তেজৰ কাৰণে দিয়ে।
অ', কুচিয়া দিয়ে অ', বা কাৱৈ মাছ। উম, আজিকালি আকৌ তোমাৰ চালানী মাছ হে। খাব আৰু এডাল কাইট আছে বুলি, কিন্তু সেইবোৰ মাছ কিমান উপকাৰী ধৰাচোন।
কুচিয়াতো তোমাৰ মান অ', মানুহৰ অশ্ৰপেচাৰ কুচিয়াতো তোমাৰ অস্তোপোচাৰ মানুহবুলি খাবলৈ দিয়েই।
অ', এই আমাৰ মাও খাইছিলে বাৰু দেই, অ', তেজ আহিবলৈ বুলি খাইছি
উম, সেইটো একদম তেজৰ কাৰণে একমাত্ৰ উপকাৰিলি কৈয়াও।
এইটোয়ে মানে, তোমাৰ খোৱা-বোৱাতো মানুহ অকমান যাব লাগে ন? আৰু নিজৰ দেহাটো ভালে নাথাকিলে মানুহে একো কামতে মানে একো মন দিব
উম, আজিকালি মানে ল'ৰা-ছোৱালীবিলাকে চাবাচোন। হেৰি হে, কিনা বস্তুহে খায়।
সেইটোৱেটো। অ', আ-আগতে ধৰা পাচলি চবৰে ঘৰে-ঘৰে থাকেই। তোমাৰ একেবাৰে জাতিলাও, ৰঙলাও, আলু কচু, বিলাহী, অ', আজিকালিহে মানুহৰ ঘৰত
আৰু আজিকালি বনাবলৈও এলাহ কৰে নহয়।
সঁচাকে, এইটো কেলে জানো এনেকুৱা হৈ গৈছে, আগত তে ধৰা মানুহে কিমান কেইবিধ বনায়।
বনাবলৈও এলাহ নেকে নহয়, ভাতৰ লগত তোমাৰ কি কি থাকে, পিটিকা চাটনি
উম, আৰু চাটনিও তোমাৰ ভাগে ভাগেই থাকেচোন, ধৰা এইফালে যদি বুটৰ চাটনি থাকিলে। বা প্ৰসাদৰ চাটনি, তাৰাপা এই ইফালে আকৌ তোমাৰ তিঁয়হ, বিলাহী, আমৰ চাটনি। সেইবিলাক বস্তু মানে, বতৰৰ ফল বতৰত মানুহে খাব লাগে।
খাব লাগেটো। আকৌ এতিয়া কঠাল, অ', কঠালৰ গুটিতো খাব পাৰি।
খাব, কিন্তু আজিকালি ল'ৰা-ছোৱালীয়েচোন সেইবিলাকলে মুখে নেমেলে।
মুকে নেমেলে।
সেইটো কাৰণে আজিকালি ল'ৰা-ছোৱালীৰ বেমাৰবোৰ বহুত বেছি।
উম আৰু মানে ডাঙৰ মানুহৰ যোনটো বেমাৰ নেদেখায় সিহতৰ তাতে তাকে
দেখাই দিয়ে সেইটোয়েই মানুহক খোৱা বোৱাতো বহুত মানে কথা থাকে। খোৱা বোৱাটোৰ জৰিয়তেহে ধৰা মানুহে শক্তিটো পায়। আৰু কাম বন যেতিয়া কৰিবই লাগিব ন'।
কৰিবই লাগিবতো।
খোৱা বোৱাটো ভালকে কৰি ভালকে কৰিব লাগে।
উম।
সঁচাকে আমি সেইটো কাৰণে মানে ভালকে খাব মেলিব সেই তেতিয়া পালো কাৰণে। মানে ভাল হেৰি হৈ থাকিলো আৰু।
সেইটোয়ে।
কিন্তু মোৰ মানে হে লোভ আছে কিন্তু দেই। মানে ধৰা এইবোৰ হওক পচলা অ' বস্তু
অ', অ', উম ভাল লাগে নহয় খাই আৰু তোমাৰ গেছত বনুৱাকেটো বনাল এতিয়া তুলি জুইত
জুইত বনাব লাগে জুইত বনোৱা আৰু তোমাৰ এই হেৰি এই কি চচত যে বনায় এই ভাতকেইটা মাৰ কাঢ়ি দিয়ে।
অহ আগতে ভাত বনাই থাকিলে এইটো একদম পানী হেৰি ভাত উতলি থাকিলে পানীটো নোলাই জানো?
অহ তা অহ তাৰ পিছত আকৌ যে সেই উখোৱা চাউলটো ভাল পোৱা নাই মই উ
সেই ভাল পোৱা মই মানে সেইটো খাব নোৱাৰি বেছি আভু জাভু লাগি যায়।
অ' কিন্তু মই খাওঁ মানে ভাল পাওঁ দে আমাৰ ঘৰত খোৱা হয় মানে।
অহ
উখোৱা চাউলৰ ভাতটো অহ সেইটো আমাৰ খাই বাৰু চবে খাই বাৰু
উম মই আৰু খাব নোৱাৰো মানে বেছি খাব নোৱাৰো হেৰি আভু কাভু লাগি যায়
অহ, এ খাব লাগে অ এইবোৰ মানে
ভাল পাওঁ খালে সেইটো উম
খাব লাগে ফল মূলৰ পৰা আদি কৰি
উম ফল মূলটো অহ
মই আগতে ইমান খোৱা নাছিলো বাৰু তাৰপিছতে এই অমিতা আকৌ মই মানে দালিত দিলে নাখাওঁ বা সেইটো কাৰণে যেনিবা ঘৰৰ মানুহে তোমাৰ এই